হেল্লো'
অ কোৱা?
অ শুনিছা না নাই?
আহ শুনিছো কোৱা?
আচ্ছা ক'ত আছ অঐ ইমানকে গাড়ী মটৰ গৈ আছে যে?
মানে লগৰ জনী আহিছিলে তাইক অলপ আগবঢ়াই থব গৈছিলো।
আচ্ছা, কৰ হয় লগৰজনী?
মোৰ ঘৰৰ ওচৰৰে বেছি দূৰ নহয়।
আচ্ছা আচ্ছা। কেতিয়াবা আমাকো চিনাকি কৰাই দিবা আক।
হ'ব আক, চিনাকিহে হবা।
সেইটো, তোমাৰ লগৰ যেতিয়া আমাৰো লগৰ হব ন?
হয় দিয়া।
বাকী এতিয়া লগৰজনী গ'লেই নেকি? আচ্ছা। লগৰজনীক পিছে আজি কি খুৱালা হয়?
মানে যে গধূলি আহিছিলেহে মানে তাইৰ কাম এটা আছিলে দোকানতে।
আচ্ছা
তাৰ কাৰণে আহিছিলে।
অঁ সেইটো কথা।
অ
বাকী তোমাৰ খবৰ খাতি ভাল?
আছো আৰু দেই।
এ ভালে ভালে।
তোমাৰ কোৱা?
অ মোৰো ভালে আৰু দেই, একদম ঠিক ঠাক।
অ
মানে ভাল বুলিয়ে আছোঁ আৰু তেনেকেই আৰু।
ভালে।
বাকী কোৱাচোন।
বাকী আৰু আজিৰ দিনটো কি কৰিলা পিছে?
আজিৰ দিনটো মানে কি কৰো আৰু ৰাতিপুৱাতো জানাই দেখোন দেৰিলৈকে কে খুও তুমি দেশ জানাই দহটা
অ'।
এনেকে বাজে আৰু শুই উঠাত, শুই উঠি মেলি গা পা ধু মুখ ধু মানে আৰু
চাৰে দহটা এঘাৰটা বাজে আৰু, তাৰপিছত ভাত চাত বনাই মেলি খাই আজিতো জানাই শনিবাৰ এনেই ওলাই গলো আৰু অলপ ঘূৰিলো।
উম।
উম, তেনেকেই গ'ল আৰু আজি টাইমটো যে।
হয়।
তুমিনো কি কৰিলা আজি।
মোৰ তেনেকেতো কাম নাই বাৰু।
আচ্ছা।
তেওঁ খোৱা মোবাইল চোৱা সেইবোৰে কাম।
অ' মোবাইল চোৱাটোতো আমাৰ ৰেগুলাৰ ডেইলি ৰুটিন মানে এখন।
অ'।
উম, মোবাইল সদায় চাওঁৱেই আৰু ইনষ্টাগ্ৰাম ফেচবুক, ইউটিউব সেইবিলাকে চাই থাকোতে যায় আৰু দেই, সময় বিলাক কেনেকৈ পাৰ হৈ গৈছ।
হয় দিয়া।
উম।
আৰু কোৱা।
উম, আই যে এতিয়া এই যে অসমীয়া চিনেমাখন আহিছিলে যে এ কি বুলি আছিলে চুপা চুপি চালা নাই তুমি?
অ' চালো দেই।
কেনেকোৱা লাগিলে?
ভালে লাগিলে তুমি চালানে?
চালো চালো, কোৱাচোন অলপ সেইখনৰ বিষয়ে কেনেকোৱা লাগিলে। কোনজনক বেছি ভাল লাগিলে।
তেনেকে তেনেকেতো মোৰ ভালেই লাগিলে বাৰু চবৰে এক্টিংবোৰ ভালেই লাগিলে। বেছিকে বেছিকে মোৰ সৰু ছোৱালীজনী মানে অমুক বেছি ভাল লাগে আৰু।
অ'। তাৰ নামটো কি আছিলে যে আমূল্যা দত্ত চাগে ন'।
অ'।
উম। তাকে ভাল লাগিলে মানে ইমান সৰুতে যে তেনেকুৱাকে এক্টিং কৰিব জানিছে। বা অভিনয় কৰিব জানিছে হয় নে নাই?
হয় নিজৰ প্ৰতিভা খিনি যে দেখাব পাৰিছে।
তাকে তাকে। তাকে। আমিবোৰে নোৱাৰো তেনেকুৱাকে দেখুৱাবলৈ যে আচলতে। আমাৰ মানে মান বিশেষকে লাজটো পায় নোৱাৰোঁ।
নাই আমাৰ একোৱে নাই, না পঢ়াত আছো, নাই কিবা অভিনয়ত আছো।
তাকে তাকে, আমি মানে চব পিনৰ বা মধ্যবিত্ত বুলি কব
হয়।
উম। তাকেহেনো। কি কবা আৰু প্ৰতিভাবিলাক সৰুতে বিকাশ কৰিবলৈ আমাক এনেকে সুবিধাই নাপালো বুলি ক'ব লাগিব আৰু।
হয় নিকি?
উম, কেতিয়াবা মোৰো মন যায় আকৌ দেই নাটক - চাটক কৰিবলে।
কৰিবা আকৌ।
তাকেহে আৰু কিন্তু লাজটোৰ পৰাহে নোৱাৰো, কৰিব মন যায় কিন্তু লাজটো লাগে নহয়? আমি মানে যিকোনো কাম কৰাৰ আগতে লাজটো আগত লৈ ঘূৰি ফুৰোঁ যে?
মানে সৰুৰ পৰা যদি তোমাৰ অভ্যাসটো থাকে ন তেতিয়া ডাঙৰটো পাৰি মানে।
সেইটো হয় সেইটো হয়।
এতিয়া আমাৰ সৰুৰ পৰাই নাই যে?
নাই নাই কি ক'বা আৰু আমাৰ দুখৰ কথাবিলাক ন কি কম উহ উ?
উহ।
বাকী কেতিয়াবা নাটক - চাটক কৰি পাইছা নে তুমি?
নাটক তেনেকে কৰা নাই দেই কিন্তু আগতে এল পি স্কুলত থাকোতে গান গাইছিলো বাৰু।
গান গাইছিলা? আচ্ছা।
তথাপি ভালকে গাব নাজানো তথাপি তেতিয়া মানে এটা ফূৰ্তি এটা মানে বেলেগ থাকে ন? কিবা প্ৰগ্ৰেম পাতিলে মানে।
প্ৰগ্ৰাম পাতিলে, অনুষ্ঠানবিলাকত মানে গান গোৱা হয় মানে সৰুতে মানে বেলেগে ক কৰা দেখিলে আমাৰো কৰিব মন যায় নহয় তে তিয়া সৰুতে কিন্তু ইমান লাজ নালাগে কিন্তু দেই, আমি মানে এল পি স্কুলবিলাকত পঢ়ি থাকোঁ তে এইবিলাকত, বেলেগে খবি অ।
তেতিয়া মনটোও থাকে মানে।
অ সেইটো হয় সেইটো হয়। এ আধুনিক গীত এইবিলাক কি কি গীত আছে এইটো ভূপেন্দ্ৰ সংগীত তেনেকুৱা ধৰণৰ বহুত আছে কিন্তু মইহে মানে সৰুৰ পৰাও গান গাই নাপালোঁ আৰু দেই।
আচ্ছা, মোৰ এল পি স্কুলতে থাকোতেই গোৱা মনত আছে আৰু।
উম, কবিতা আবৃত্তি এইবিলাক কৰা নাই আগতে, সৰুতে কৰিছিলা চাগে ন?
সৰুতে কৰিছিলোঁ দেই।
হা?
তাৰ পাছত আৰু কোৱা?
কোৱাচোন তুমি?
তুমিতো ৰুমত থাকা?
অঁ ৰুমত থাকোঁ দেই।
আজি পিছে কি বনাবা?
আহা আজি এই ওচৰৰ দোকান এখনৰ পৰা মানে মাংস আনি থৈছোঁ। মাংস বনাম বুলি ভাবিছো মাংস আলু, তাৰপিছত আৰুন কি বনাম হয়। মাংস হ'লে বাকী এইবিলাক কিহৰ প্ৰয়োজন দালি চালি এইবিলাক নাখাওৱেই।
উম হয়।
উম। তাকে, তোমালোকৰনো ভাত চাত বনালে নেকি?
নাই বনোৱা, টাইম আছে।
আচ্ছা।
আজি আমাৰ, নিৰামিষেই হ'ব, আজি শনিবাৰ যে।
আচ্ছা, শনিবাৰ মানে নোখোৱা?
অ', মংগলবাৰে আৰু শনিবাৰে খোৱা নহয়।
আচ্ছা। তাকে তাকে, ভালে ভালে, এইবিলাক অলপমান নিয়ম নীতিবিলাক মানি চলিব লাগে।
নিয়ম নীতি তেনেকে নহয় মানে, আমি নামানোৱে ক'ব গলে, মানে দেউতাই নেখায় যে।
অহ দেউতাই নাখাই, তুমি মানে বাহিৰত খোৱা এইবিলাক।
বাহিৰত খাওঁ।
আচ্ছা, এনেকে, ঘৰত থাকিলে মানে আৰু ঘৰৰ মুৰব্বীজনে নাখালেনু ক'ত খোৱা হ'ব হয় নাই?
অ'।
উম, ঠিকে ঠিকে, দেউতাই মানে মানে এইবিলাক।
দেউতাই, মানে মানে তেনেকে এনেই নাখাই আৰু মংগলবাৰ শনিবাৰটো।
আচ্ছা তাকে ঠিকে ঠিকে ভালে, আমাকো এনেকে এনে নাখাওঁ বুলি ক'লে এইবিলাক ব্ৰত চ্ৰত মানিব লাগে আৰু, কিন্তু কি কবা আৰু।
উম।
অ' মানে মনটোৱে নসহে, আমাৰ মানে, কোনো বাৰে নাই চব বাৰে খাওঁ।
মানে বাহিৰত থাকিলে খোৱা হয় আৰু।
উম বাহিৰত মানে এইবিলাক নিয়ম নীতি মানি চলিব নোৱাৰে পাহৰিয়ে যাওঁ মই কেতিয়াবা বাৰবিলাক যে।
অ'।
নহ বস্তুটো অনাৰ পিছতনো কি পেলাই দিবা হয়।
হয়।
থৈ দিলেও বেয়া হৈ যায়, একেটাই হয় খাই থোৱা মান কি হ'ব নু। এইবুলিয়ে ভাবি খাই দিওঁ আৰু।
হয়।
উম। বাকী আজি, হা, নহয় নহয়, নহয়। লগৰ এজন থাকে।
অঁ' অঁ'।
লগৰজনে এই মোবাইল চাই আছে।
আচ্ছা।
উম। আজি, বাকী এটো, আজি ক'তো যোৱা নাই মানে তুমি?
কতো যোৱা নাই মানে, গধূলি সময়তে অলপ ওলাই গৈছিলো অকল।
আচ্ছা-আচ্ছা' অঁ' গধূলি সময়ৰ ওলাই যোৱা কথা কৈ দিলে মোৰো মনত পৰি গ'ল দেই, ঘৰত থাকোতে। গধূলি গধূলি মানে সদায় চানা খাবলৈ ওলাই যাওঁ।
ভাল লাগে গধূলি সময়ত লগৰ বোৰ লগত
তাকে-তাকে, দোকান এখন আছে সদায় ওলাই যাওঁ মানে লগৰবোৰো আহে। তেনেকে আদ্দা মাৰো আৰু।
আমিও তেনেকে ফুচকা খাবলে ওলাই যোৱা হয়।
অঁ, তাকে, ফুচকাটো খাই ভাল লাগে। ফুচকা হওক বা চানা হওক এইবিলাক।
অ, সেইবোৰ কাৰণে ওলাই যাওঁ আৰু।
অঁ অঁ, আগতে মানে মই ঘৰত যেতিয়া আছিলো ৰোম অহা আগতে মানে- সদায় যাওঁৱেই। এনেকুৱা টাইমত বেছি ভাল লাগে বিশেষকে।
হয়।
এইবোৰ ইমান গৰমটো নপৰে, আজিকালিতো জানাই দেখোন কেনেকুৱা গৰম পৰে।
তাকে, দিনটোতো ইমান গৰম।
উমঁ', তাকে, এইটোৱেই আৰু। বাকী কোৱাচোন তোমাৰ?
কি ক'ম বাৰু?
তাকেহে ক' তুমিহে জানিবা এতিয়া কি কোৱা। কোৱা আৰু কিবা কিবি, তুমি কৈ যাবা আজি মই শুনি যাম।
হয় নেকি?
উমঁ'।
মোৰ আকৌ মানে তেনেকে কথা নোলায়ে ক'ব গ'লে।
আচ্ছা' তোমাৰ মানে এনেকে কথা পতা অভ্যাসটো নাই মানে ন?
মোৰ তেনেকে কথা পতা অভ্যাস ইমান নাই।
আচ্ছা'। কেতিয়াবা কেতিয়াবা মাজে সময় পাতিব লাগে। তেতিয়া মানে মানুহৰ লগত কেনেকে কথা ক'ব লাগে সেইটো শি কিব পৰা যায় আৰু মানে লাজটো নালাগিব তেতিয়া জানা।
উম, হয়।
উমঁ' আৰু মোবাইলত কথা পাতিলে বোলো আকৌ লগ পালে এনেকে ফেচ তো ফেচ কথা পাতিব পৰা নাযায় কিন্তু ন' আজি, লাজ লাগি যায়।
মানে তুমি এতিয়া কাৰোবাক মোবাইলত মানে বহুত দিন ধৰি কথা পাতি আছা ধৰা তুমি গালি দিবও পাৰিবা কিন্তু ওচৰত দেখি, ওচৰত দেখিলে তুমি নোৱাৰা আকৌ সেইটো।
অঁ, সেইটো হয় সেইটো হয় মানে মোৰো তেনেকুৱা হৈছে বাৰু।
অঁ।
অঁ। আজিকালি মানে মোবাইলতে বহুত ভাল-ভাল লগৰো বনে। কিন্তু লগ পালেহে লগৰ কেইজন হ'লেও লাজ লাগে ভাল লগৰ হলো। মানে প্ৰথম যিদিনা লগ পাবা আৰু।
উমঁ'। আমাৰে ধৰা এতিয়া লগৰ কেইজনীৰ লগত কেতিয়াবা কাজিয়া লাগি লওঁ ফোনত। মইতো খং উথিলে ব্লক কৰি থৈ দিওঁ।
অঁ, এইটোতো থাকিব আৰু ব্লক কৰা আনব্লক কৰা এইবিলাক মানে ব্লক আনব্লক এইবিলাক মানে সাধাৰণ। লগৰবোৰ মাজত বিশেষকে আৰু
তাৰ পাছত মানে তাহাঁতি লগ পালে মানে ফুচলাই দিয়ে আৰু
অ,
এ এ তাৰ পিছত কি কৰিবা সিহঁতৰ আগতো খং দেখাব নোৱাৰো
তাকে-তাকে এনেকৈ খংতু বৰ পতককৈ উঠে কিন্তু
হয়,
অ, অকস্মাত কথাতে মানে পটকে খংটো উঠি যায় খংটো উঠিলে বোলে ডাইৰেক্ট ব্লক কৰি দিয়া যায়
মোৰ খংটো সচাগে বহুত উঠে আক মানে তোমাৰ এতিয়া মোৰ মানে বেষ্ট ফ্ৰেণ্ড হলেও মানে মই ব্লক কৰি থই দিওঁ
অ অ তাকে তাকে মানে ব্লক কৰা আনব্লক কৰা বেষ্টফ্ৰেণ্ড জনীও গম পাব নহয়। এনে ব্লকেহে কৰিছে এতিয়া খং উঠিছে চাগে তেনেকে বুলি ভাবি একো নকৰে আৰু বেষ্ট ফ্ৰেণ্ মানে কি আৰু তুমি জাই দেখোন হয় নাই
তাৰপাছত আছে তাইও মানে ফেজ পাতি থাকে আৰু
অহ অ এইটো উ ভাল ভাল ভাল ঠিকে আছে ঠিকে আছে মানে অভিমান বুলি ক'ব লাগিব সৰু সুৰাকৈ এইবিলাক
হয়
খং বুলি নহয় আৰু এইটো অভিমান বুলি ক'ব লাগিব আৰু
উম
উম
তাৰ পাছত তাইক কোনোৱাই বুজালে কব তাই ব্লক কৰিছে মই কেলে কথা পাতিম মই নকৰো।
অ, তাকে-তাকে অ, তাকে মানে সেইটোয়ে আৰু কি কবা
উ
হেল্লৌ'
অ কোৱা
শুনিছা নাই